হেল্ল'।
অ' শুনা পাইছা?
অহ'
কি কৰি আছা, অ' নমস্কাৰ কি কৰি আছা?
অ' সেইটো কাৰণে মানে ঘৰতে আছোঁ এতিয়া আৰু বহুত দিন।
অ' তোমাৰ মাতটো অলপ লাহেকে লাহে আহি আছে অলপ জোৰত কোৱা না।
অ' ঠিক আছে গৈ আছোঁ। মই একো কৰা নাই এনে ঘৰতে আছোঁ মানে এনেই এতিয়া মানে বহি আছোঁ আৰু। যিহেতু অলপ গৰম দিছি আৰু এতিয়া। আৰু আ আপুনি কি কি কৰি আছে?
মই এনে তোমাৰ চুলি কাটব আহিছিলোঁ।
হা কি কি কি ক'লে আপুনি।
মই চুলি কাটিব আহিছোঁ ৰবা।
অহ' অ' চুলি কাটিব আহিছে, অ' মই ভ্ৰমণ কৰিব গৈছি ছিলো।
অহ' ক'ত, ক'ত, গ'লা।
মই আপোনাৰ চিৰায়াখানাত গৈছিলোঁ।
অ' অ' চিৰিয়াখানা মোৰ ঘৰৰ ওচৰতে দিয়া। তাৰপিছত
তাৰপিছত আপোনাৰ কলাক্ষেত্ৰ গৈছিলোঁ।
কলাক্ষেত্ৰ গৈছা।
আপোন চা চা চায়েন্স মিউজিয়ামত গৈছিলোঁ চিনি পায় নে আপুনি চায়েন্স মিউজিয়াম?
অ' চাইন্স মিউজিয়াম মই গৈছোঁ, সৰুতে গৈছিলোঁ বাৰু।
উম, হয়।
মানে ক'ৰপৰা গৈছিলা, স্কুলৰ পৰা গৈছিলা নে, নে কলেজৰ পৰা?
মই আপোনাৰ স্কুলৰ পৰাও গৈছিলোঁ। আপোনাৰ এনে কলেজৰ পৰাও গৈছিলোঁ।
অ' অ' অ'।
আপোনাৰ স্কুলৰ পৰা আপোনাৰ ক'লা কলাক্ষেত্ৰত গৈছি ছিলো আৰু কলেজৰ পৰা আপোনাৰ চাইন্স মেউজিয়ামতো গৈছিলোঁ।
অ' অ' এই ভ্ৰমণ বোলা বস্তুটো, আমাৰ এই গৰম বন্ধ যে দিছিল সৰুতে তাৰপিছত
তেতিয়া যে আমি ভ্ৰমণ কৰিব গৈছিলোঁ। শিক্ষামূলক ভ্ৰমণ আৰু তোমাৰ মামাহঁতৰ ঘৰত যোৱা ভ্ৰমণ, এইবিলাকৰ পৰা আহিছে ন ভ্ৰমণ বোলা বস্তুটো।
হয়, হয়, হয়। সেই সেইবিলাকৰ পৰা আহিছে হয়‌।
অহ'
আৰু এনে আহ আপুনি এনে ক'ত ক'ত ভ্ৰমণ কৰিছে?
মই এনে অলপ চলপ গৈছোঁ দিয়া। তোমাৰ মেঘালয় চাইদ গৈছোঁ। নাগালেণ্ড চাইদ গৈছোঁ। তাৰপিছত, কলিকতা চাইদ গৈছোঁ, অৰুণাচল চাইদ গৈছোঁ।
অ', অ', ঠিকে আছে।
তোমাৰ মাতটো অলপ ডাঙৰকে কোৱা।
অ', অ', এতিয়া শ-শুনা পাইছে নে?
অ', এতিয়া শুনা পাইছোঁ, শুনা পাইছোঁ, তাৰপাছত যোৱা মাহত ভূটান গৈছিলোঁ ভ্ৰমণ কৰিব।
উম, হয়।
অ', অ', বাকী তুমি আগত আৰু বি যে-যেতিয়া আৰু অলপমান ডাঙৰ হ'বা আৰু ক'ত ক'ত ভ্ৰমণ কৰিব যাম বুলি ভাবিছা?
এতিয়া মই ভাবিছোঁ কাশ্মীৰত যাম, জম্মু-কাশ্মীৰ।
বা, বা, বা, বা, অ', কাশ্মীৰত যাবা ন'? অ', অ', বঢ়িয়া, বঢ়িয়া।
ছে মানে কাশ্মীৰৰ নেচাৰটো চোৱাৰ আশা আছে।
অ', বৰফণচৰফ এইবিলাক চাব মন যায় ন'?
অ', সেইবিলাক খাব মন যায় আৰু চাবও মন যায় সেইবিলাক।
অ', অ', ওচৰ পৰা যেনেকে খিৰিকি মেলিবা পুৰা ভিউ দেখা পাবা এটা মানে বৰফ পৰি আছে এনেকা।
উম, হয় তাতে ঠাণ্ডা জাগাটোও মানে ভাল লাগে আৰু আপোনাৰ এই টো কাশ্মীৰতটো মানে এটা ফেমাচ ফল আছে, আপেল। আপেল মানে চাব মন যায় মানে গছটো মানে।
খাব মন যায়?
অ', হয় চাব মন যায়।
অ'।
আৰু আপুনি চা-চাইছে নেকি আপেল গছ?
আপেল গছ চোৱা নাই চোৱা নাই মই। আপেল গছতো কিন্তু অৰুণাচলতো আছে, তোমাৰ অৰুণাচলতো চেৰ গাঁওত আছে।
হয়, কাশ্মীৰটো আছে।
অ' কাশ্মীৰতো আছে, অ' এটা বস্তু কোৱা ভ্ৰমণৰ পৰা এটা মানসিক শান্তি এটা পাই হয় নে?
অ' হয় মানটেক শান্তি হয় ভ্ৰমণৰ পৰা মানে মানে আমাৰ আনন্দ লাগে মান
আনন্দৰ লাগে‌ এটা অ'।
অ' ঘৰত থাকোঁ, ঘৰত থাকিলে আমাৰ মানে অলপ বৰ হৈ যাওঁ ন আমি মানে ভ্ৰমণ কৰিলে মানে অলপ মানে ফূৰ্তি লাগে, মানে বহুত বস্তু আমি দেখা পাওঁ। মানে জানিবও পাৰোঁ, শিকিবও পাৰোঁ, বহুত বস্তু চাব পাৰোঁ।
আহ। টো ভ্ৰমণটো জীৱনত বহুত দৰকাৰ?
উম, হয় ভ্ৰমণটো দৰকাৰ বহুত।
অ' এতিয়া মই ভাবি আছোঁ, তোমাৰ লাহেকে পাছপৰ্ট বনাওঁ, বনাই বা ইণ্ডিয়াৰ ভিতৰতে ভাৰতৰ ভিতৰতে যিমান জাগাবোৰ আছে দক্ষিণ ভাৰতৰ কেৰালাত ভ্ৰমণ কৰিব ম কন আছে
অ'কেৰেলাত যাব অহ'।
অ' কেৰেলাত যাব মন যায়। তামিলনাডুত ভ্ৰমণ কৰিব মন যায় হা এইবিলাক জাগা।
অ' হয় এইবিলাক জোগাত ভ্ৰমণ কৰিব মন যায়।
অ', তাৰপিছত তোমাৰ যদি ভাৰতৰ বাহিৰত চাওঁ ফাৰ্ষ্ট আমি চাউথ ইষ্ট এছিয়া মানে তোমাৰ দক্ষিণ পূব ভাৰতত যিবিলাক। দেশ আছে তোমাৰ ছিংগাপুৰ, বালি, লাওছ। মালয়েছিয়া এইবিলাক অলপ সস্তীয়া হয় ন'। অ', সেইটো চাইডে অলপ কম পইচাতে ভ্ৰমণ কৰিব পাৰি ষ্টাৰ্টিং যাব পাৰি আৰু ন'।
হয় ষ্টাৰ্টিঙত যাব পাৰি এনে আপুনি মানে কি কিহ'ত ভ্ৰমণ কৰি ভাল পায় মানে ট্ৰেইনত ভ্ৰমণ কৰি ভাল পায় নে প্লেনত এই ভাল পায়।
অ' মইতো ট্ৰেইনতে ভাল পাওঁ বা কাৰণ তোমাৰ ট্ৰেইনত তোমাৰ এটা লাহে লাহে যায় জাৰণি এটা গছৰ চাউ ফ্লাইটত কি আৰু তুমি মেঘৰ মাজে মাজে যাবা।
অ', মেঘৰ মাজে মাজে হয় সেই লাগন মানে অকল আকাশ চয়ে দেখা পায় কিন্তু ৰাস্তা ৰাস্তা এইবিলাক দেখা পোৱা নাযায়।
নাপায়, নাপায়। ট্ৰেইনত তোমাৰ দাৰ্জিলিং চাৰ্জিলিং যোৱা বঢ়িয়া লাগে আৰু।
হয় বুজি পাইছো।
অ'। আৰু তুমি ভ্ৰমণ যে কৰিব যোৱা তুমি লগৰ লগৰ লগত যোৱা নে এ পৰিয়ালৰ লগত যোৱা।
মই লগৰ ল-ল'ৰাৰ লগতে যাওঁ, পৰিয়ালৰ লগতে যাওঁ কিন্তু মই আকৌ পৰিয়ালৰ লগত গেলি বেছি ভাল লাগে।
অ', অ', মানে পইচা চইচা টেনচন নাই আৰু পৰিয়ালৰ লগত গ'লে।
হয় পইচা চইচা টেনশন নাই। আৰু লগৰ লৰা লগ গেলে মানে অলপ পইচাটো মানে অ', হয় মিলাব দিয়
হয়নে নহয় অ', আৰু ঠিকে আছে দিয়া আৰু যাবা আৰু কি কি এনে তোমাৰ কাশ্মীৰৰ পিছত ছেকেণ্ড ক'ত ইচ্ছা আছে ভ্ৰমণ কৰিব।
পাঁচ মিনিট পিছত চছেকেণ্ডটো মোৰ মানে বাহিৰতে দেশলৈ যাব মন আছে।
সজাওঁ মন যায়।
মোৰ চীন দেশলৈ যাব মন আছে।
অ', চীনত যাব মন আছে ন চীনত ভ্ৰমণ কৰাৰ মেইন উদ্দেশ্যটো কি তোমাৰ?
দিনত ভ্ৰমণ কৰা মানে আজি আজিকালি মানে চবতকে মানে দে দেশৰ ভিতৰত মানে চিনটো মানে ডেভেলপ মান বেছ
আগ আগশাৰী, আগশাৰী শ্ৰেণীত গৈছে মানে বহুত ন?
হয় বহুত আগলৈ গৈছে মানে, মানে টেকনলজিৰ ক্ষেত্ৰত মানে বহুতো মি-মিলিটাৰীৰ ক্ষেত্ৰত মানে, বহুতো আগুৱাই গেছে চীন দেশ। উম, সেইকাৰণে মানে চীনৰ যিমান ডেভেলপ হৈছে যিমান ভাল ভাল টেকনলজি বস্তু ওলাইছে মানে সেইবিলাক মানে চাব বিচাৰিছ ছিলো জানিব বিচাৰিছিলো মানে সেইটোৱে মোৰ আৰু আশা আছিল।
ন'।
হয় এইবিলাক জানিব মন যায়।
এইটো ডাইৰেক্ট মানে এইটো ভ্ৰমণৰ পৰাই পাৰি আৰু।
হয় ভ্ৰমণৰ প্ৰয়
অ ভ্ৰমণৰে এইটো এটা এই সুবিধা আৰু এটা
উ হয়
অ ত' আমি চবকে শিকাব লাগিব যে
আমি নিজেতো ভ্ৰমণ কৰিম আৰু আৰু আমাৰ লগৰ বন্ধু যিবোৰে কৰ্মবস্ত কৰ্মক্ষ্ষেত্ৰত ব্যস্ত হৈ থাকে ভ্ৰমণ নকৰে আৰু আমি সিহঁতকো উৎসাহ দিব লাগে হয়ে নে নহয়
অ হয় উৎসাহ দিব লাগে কিন্তু কিছুমান এনেকুৱা মানুহ আছে যিহেতু ভ্ৰমণ কৰিবই নোৱাৰে একেবাৰে বাৰ মানে আৰ্থিক ব্ৱস্থা অলপ মানে অসুবিধাৰ কাৰণে মানে ভ্ৰমণ কৰিব নোৱি
অ তাৰে কৰে চাগে কিছুমান আঁচনি আছে আছেনে নাই নাজানো মই কিন্তু আজিকালিতো চৰকাৰে বহুত সুবিধা কৰি দিছে এইবিলাক ক্ষেত্ৰত
উম হয় কিন্তু আমাৰ দিল দুখীয়া আছে কিন্তু দুখীয়াৰ কাৰণে এইবিলাক সুবিধা কৰা নাই যোন চাকৰিয়াল পৰিয়াল সিহঁতৰ কাৰণে মানেৰকাৰ সুবিধা কৰি দিছে ভ্ৰমণৰ সুবিধা কৰি দিছে কিন্তু মই এতিয়ালৈ দেখা পোৱা নাই যে দুখীয়া পৰিয়াল আছে সিহঁতক ভ্ৰমণৰ কাৰণে কিবা সুবিধা কৰি দিছে সেইটো লো আজি দেখা পা কোৱা নাই
অঁ অঁ এইটোতো তুমি ঠিক কথাই কৈছা বাৰু ত তুমিিতটো বিচাৰা আৰু যে এটা দুখীয়া শ্ৰেণীৰ মানুহখিনিকো এটলিষ্ট চাওকানে ভ্ৰমণৰ ক্ষেত্ৰত হয় নে নহয়
উ হয় মই এইটো বিচাৰো হয় তেতি ক্ষেত্ৰে চৰকাৰে দিছে বহুতো দিছে এনে ৰেচন কাৰ্ড বহুতো মানে খাদ্যয়ও দিছে যোগান বহুতো দিছে বহুতো মানে যোগান ধৰিছে কিন্তু ভ্ৰমণৰ
ক্ষেত্ৰত মানে অ কিছুমান পৰ্যটকস্থলীটো ভাল কৰিবৰ কাৰণে বা ভ্ৰমণটোৰ ক্ষেত্ৰত আগবঢ়াব লাগে অলপ কিবা কাৰণে
বা এনেকুৱা ধৰি লওক বিদেশী পৰ্যটকৰ পৰা যিখিনি অৰ্থনীতি আহে সেইখিনি যদি দুখীয়া মানুহৰ কাৰণে অলপমান সেই আঁচনিত জৰিয়তে মানে কিবা এটা ব্য্ৱস্থা কৰেনেে
উ হয় হয় হয় সেইটো কৰিব লাগে ব্যৱস্থাটো বাকী যি কিহওক আজি মানে এ ৰ অ কওকচোন
তাকে তাকে মই এতিয়া এতিয়া নিজে মই এতিয়া সেই ত্ৰিপুৰাাৰ ফালে এবাৰ ভ্ৰমণ কৰিব যাৰ মন যায় আছে বা মণিংপুৰম ভ ফালে তাতে
অ মণিপুৰ হয় হয় মণিপ মণপুৰ হয় যাব মন যায় কিন্তু মণিপুৰ অলপ মানে অলপ গ গণ্ডগোলৰ ক্ষেত্ৰত অলপ মানে যাব নোৱাৰি
অ কিন্তু ত্ৰিপুৰাাৰ ফালে যাব পাৰি মানে এটা তোমাৰ মই শুনিছিলো এটা তোমাৰ যেনেকে কাজিৰঙা এনেকুৱা সিহঁতৰ কিবা এটা নদীৰ ওপৰত থকা এটা মানে সেই আছে উদ্যান এটা আছে যিটো ফাহি থাকে মানে নদীত তাতে কিন্তু মানুহ খোজো কাঢ়িব পাৰে স তাত যাব ব নাছিলো
অ হয় মই আগলৈ শুনা পোৱা নাই কিন্তু আপোনাৰ পৰাই শুনা পালো
অ মইতো কিতাপত পাইছিলো ৰবা অসমীয়াৰ বুকত
অ হয় হয় এেনেকুৱা হ'লে যাব মন
অ অ এইটো এনেকুৱা হ'লে চাব এটা চাব মন যায় ন
হয় চাবা মন যায়।
অ' বাৰু তোমালোক কথা পাতি ভাল, কোৱা-কোৱা- কোৱা?
আকৌ এনে পাহাৰ পাব, পাহাৰ থকা অঞ্চল ভাল লাগে
অ' ভাল লাগে, ভাল লাগে, পাহাৰ নিজৰা এইবিলাক জাগাত মাংস মাংস বনাই খোৱা লগৰ লগত, গিটাৰ-চিটাৰ বজোৱা, এইবিলাক কাৰ মন নাযায় কোৱা।
হয় বহুত বুন গছ গছনি আছে মানে, ভাল ভাল দিচ্ছ চাব পাৰি।
অ' ধুনীয়া-ধুনীয়া পাইন গছ আছে, ধৰি লোৱা সৰল গছ এইবিলাক। বহুত ধুনীয়া ভিউ আৰু কৃষ্ণচূড়া। বাৰু যি নহওক মই চুলি কাটিব লওঁ, তোমাক ফোন কৰিম পিছত।
অ' ঠিক আছে।
অ'-অ'।